কি কৰি চেক কৰিছ?
হে আছোঁ দিয়ক ঘৰতে আছো।
অ' য ভাত খালি?
খালো খালো। আপুনি খালে?
এই নাই নাই, মই খোৱাই নাই।
কিয়? ইমান দেৰি নে, দুপৰীয়া ভাত দুপৰীয়া ভাত নাখালে?
অ' দুপৰীয়া ভাতটো মই খালো বাৰু! এতিয়া মই চাহ খাব লাগিব আৰু।
অ' অ' আমাৰ ইয়াত এতিয়া মানে আপোনাৰ মানুহৰ এতিয়া হাহাক কাৰ লাগি আছে। বুইছেনে?
কিয় হে?
এই আপোনাৰ কি নিপকু নে কি কয় তাত মানে পানী এৰি দিছে। পানী এৰি দিলে মানে আমাৰ ইয়াত মানে পাওঁতে তোমাৰ বেছি সময় নালাগে। এতিয়া মানে বহুত মানে ডাঙৰ এটা হয় হয়, আমাৰ ওচৰত কলং আছে আৰু কপিলি এখনো আছে।
অঁ সেইকাৰণে মানে দিগদাৰে আৰু, মানে এনেকুৱা হলে।
এতিয়া তাকে মানে ভাবিছো অহা কালিলৈ কি হয় পৰিস্থিতিটো চাই লৈও চাই লৈ পেলাই মানে এ ঘৰৰ বস্তু বস্তুবোৰ অলপ মানে দাঙি কৰি ওপৰত থব লাগিব আৰু। উপায়তো নাই আৰু বান বানপৰীয়া বান পৰী অসমখন আৰু কেতিয়ানো আৰু বানৰ পৰা মুক্ত মুক্ত হব অসমখন আচলতে বানপানীত যে হয়।
হয় মানে, এইয়া মাথাউৰি বিলাক মাৰিব লাগিছিলে। মাথাউৰি আছে নেকি?
মাথাউৰি আমাৰ ইয়াত আ' মানে আপোনাৰ ই ইটো আমাৰ যিটো আপোনাৰ অ' মানে আপোনাৰ ইটো চাইড আছে আমাৰ, আমাৰ মানে সিটো চাইড আ আপোনাৰ মাথাউৰিটো মাৰি আহি আছে। কিন্তু আমাৰ মানে ঘৰৰ কাষৰ পোৱাহি নাই, আমাৰ ঘৰৰ কাষৰ এইখিনি কামটো এতিয়ালৈ মানে চলা নাই। গতিকে আমাৰ এতিয়া সকলোৰে মানে এতিয়া মানে ভয়তে মানে বুকু চুকু কপি আছে। আৰু মানে কি হয় কেতিয়া কি হয় মানে কোনো সম্ভাৱনা নাই।
আগতীয়াকে কৰিব লাগে খৰালি কালতে কৰিব লাগে এতিয়া বাৰিষা চিজনত এইবোৰ দিগদাৰে হয় এইবোৰ। কামবোৰ কৰিবও নোৱাৰি ন, এই কাম বোৰ মানে তাৰ আগতে বোলো এইবিলাক কৰ মানে হেৰি ৰাখিব লাগে আৰু নজৰ।
হয় হয় হয়, এই ঠিকাদাৰ বিলাক
এতিয়া গৰু-ছাগলী জীৱ জন্তু চৰাই চিৰিকটি সেইবোৰোটো দিগদাৰ হৈ যায় ন। অকল মানুহে বুলিয়ে নহয়, সেইটো চাব লাগে। তাকে আৰু ঠিকাদাৰ বিলাকে যে মানে পইচা খাই কৰি থৈ দিয়ে, গাফিলতি কৰে কামৰ। ধান্দা নিদিয়ে, ভালকে সিহঁতে বেমেজালিৰ কাৰণে মানে এই চব ঘটনা। হয় আৰু।
হয় হয়।
জীৱ-জন্তু, চৰাই-চিৰিকটি সেইবিলাক ক'ত থাকিব মানুহখিনি বাৰু যেনে তেনে ক'ৰবাত যাব। মানুহখিনিৰ লগত তো সেইসোবাও লৈ ফুৰিব নোৱাৰে ন। লগত সেইবোৰ সিহঁততো সেইবোৰ দিগদাৰ হৈ যায়, মানুহে নিজক কে বচাব নে সেইবোৰকে বচাব।
সেইটোৱে নিশ্চয় সেইটোৱে তোন এতিয়া মানে কবলৈ গ'লে
এনে ওখ আপোনালোকৰ চাইদে ওখ ওখ স জেগা আছে নে নাই মানে থাকিবলৈ পাৰা?
মানে তাত তেনেকুৱা ওখ জেগা নাই, আমাৰ মানে মানুহবোৰ সকলো গৈ পেলাই আমাৰ ওচৰতে মানে এখন মানে চ আধুনিক চৰকাৰী মানে উচ্চ মাধ্যমিক বিদ্যালয় এখন আছে তাতে গৈ পেলাই মানে সকলোৱে তাতে মানে আমাক গোটেইখিনি সা অসুবিধা প্ৰদান কৰা হয়, তাতে আমি গোটেই গাঁৱৰ ৰাইজ তাতে আমি থাকোগে আৰু যোনখিনি আৰু তাত অসুবিধা হয় বা জেগা নহয় তাত তেওঁলোকে মানে আমাৰ যি দাঁতিকাষৰীয়া যি আমাৰ ৰাস্তা আছে মানে তি মানে এয়া আপোনাৰ সৰু সুৰা এটা ৰাস্তা এটা আছে আও গাঁওৰ মাজদি যোৱা মানে জানেই আও কেনেকুৱা ৰাস্ তা হ'ব এই ৰাস্তাতে আপোনাৰ এনে ঘৰ দুৱাৰ বনাই পেলাই বা নহলে কিছুমান আছে মাথাউৰিতে আপোনাৰ থাকে য মাথা ওখ মাথা থাউৰি বিলাক তাতে গৈ থাকে আৰু ন উপায় নাই ন এতিয়া থাকিব লাগিব, বস্তু বাহনি এতিয়া আমাৰ এতিয়া ধান ধান চাউল ধান চাউল, ধান, চাউল, সৰিয়হ আপোনাৰ হে আপোনাৰ এইবোৰ এতিয়া দাঙি দুুঙি আপোনাৰ কালিৰ পৰা এতিয়া যদি মই চ আজি আপোনাৰ বাতৰি কাকত বাতৰি কাকত পঢ়ুতে আজি মানে পালো এনেকে তেনেকে এইয়াৰ গেট খুলি দিছে, এতিয়া যদি আহ আৰু বেছি যদি পৰিস্থিতি যদি দা পৰিস্থিতি যদি যদি বেয়া হ'বলৈ যদি ধৰে তেতিয়া হলেটোন আমি উপায় নাই ন, ধান ভঁৰালৰ এতিয়া ইমান ধান আছে ভঁৰালৰ ধান বিলাক খালী কৰিব লাগিব। খেৰবোৰ অতৰাবো লাগিব, সৰিয়হৰ বস্তাৰ আপোনাৰ মানে আমাৰ এইয়া সৰিয়হ আপোনাৰ চল্লিশ বস্তা চল্লিছ মোন আপোনাৰ সৰিয়হহে আছে সৰিয়হ বস্তাবোৰ এতিয়া আমি ক'ত লৈ যাম, তাকে মানে আপোনাৰ বহুত ভেজালত পৰিছো এতিয়া তাকে মানে এতিয়া চাৰি পাঁচজন মানুহ কাম কৰা মানুহক কালি অহাকালি লগাই পেলাই গোটেইখিনি বস্তু মানে
হয় মানে হৈ যায় আপোনাৰ খেতি বাতি সোবাও নষ্ট হয়। সেইটো কাৰণেও মানে বি ওপৰত আৰু খেতি বাতি বহুত বেয়া লাগে, এতিয়া কিছুমান মানুহ আছে খেতি বাতিৰ ওপৰতে নিৰ্ভৰ কৰি চলে, এতিয়া সেই খেতি বাতিৰ মোৰ যদি সেয়া অনিষ্ট হৈ যায় মানুহ বিলাক কৰ টো এটা বছৰ এনেই বোলো লোকচান হৈ যায় ন, তাহাঁতে চলিব ক'ৰ পৰা। সেইবোৰৰ ওপৰতো ধ্যান দিব লাগে, মথাউৰি খিনি বোলো আগত তে বোলো মাথাউৰি সেইবোৰ ধান্দা দিব লাগে। ৰাইজেও কব লাগে যে এই মাথাউৰিটো কিবা কিবি কৰি হ'লেও তোলা মেলাকে হলেও মাথাউৰি খিনি ঠিক কৰিব লাগে। গমেই পাই যিহেতু বাৰিষা চিজনত এনেকুৱা পৰিস্থিতি আহেই।
হয় হয়, এতিয়া তাকেই মানে তাকেই এতিয়া ক'বলৈ গ'লে এতিয়া মানে বহুত এতিয়া মানে ভেজাল এতিয়া অসমৰ যিটো বান বান সমস্যা এইটো সমস্যা আপোনাৰ আৰু কি কিমান বছৰ অসমৰ ৰাইজে ভুগিব লাগিব তাৰ কোনো মানে ঠিকনা নাই।
সমস্যাটো আপোনাৰ নাজানো আৰু কেতিয়ালৈ শেষ হ'ব বোলো। এতিয়ালৈকেটো এই সমস্যাটো দেখিয়ে আছো নাজানো কেতিয়ালৈ ঠিক হয় বোলো এই সমস্যাটো আৰু।
হয় এতিয়া এতিয়াতো বানমুক্ত আমাৰ ৰজাঘৰীয়া সকলোৱেত এতিয়া কৈ থাকে যে বানমুক্ত অসম বানমুক্ত অসম কিন্তু আপোনাৰ কি হৈছে বানমুক্তটো এতিয়ালৈ বত ৰ্তমানলৈ একো হোৱা দেখাই নাই এতিয়া চাওক মই এতিয়া মই এতিয়া বাৰব
যে এনেকুৱা এনেকুৱা হৈছে এনেকুৱা তাহাত সকলতো ধান্দাই নাই। তেখেতসকলৰ
হয় হয় হয় হয় মই এতিয়া বাৰ বিঘা মাটিত চাওক মই এতিয়া, হয় হয়। ম, হয় হয় হয় হয় হয়। হয় হয় হয় মই এতিয়া চাওক বা বাৰ বিঘা মাটিত চাওক মই এতিয়া ৰোৱা ৰো ৰোৱা পেলাইছো। এতিয়া মোৰ এতিয়া ৰোৱাতলিত গোটেই পানী হৈ গ'লে এতিয়া মোৰ গোটেই লোকচান মো গোটেই বছৰত এতিয়া বছৰত গোটেই বছৰত এতিয়া মই এতিয়া এইয়া পেটত এতিয়া গামোচা মাৰি থাকিব লাগিব তাৰ বাদে এ উ পায় নাই। এতিয়া তাৰ জানো তাৰ জানো সঠিক মূল্য সঠিক মূল্যৰ জানো বেলেগ কোবাই দিব পাৰিব? পানী সোমাইছে মানে পানী সোমাইছে মানে আপোনাৰ এইয়া কোনোবাই কোনোবাই কয় আমাৰ ঘৰৰ কাষতে যোনটো আপোনাৰ মানে হেৰি আছে ড্ৰেইন আছে। তাত মানে অলপ অ অলপ চলপ মানে আপোনাৰ মানে বিয় বিয়পি বিয়পি বিয়পি আহি আছে।
টোপোলা বান্ধক আৰু পিছত একে আধা পালে সি আৰু দিগদাৰ হ'ব আৰু ক'ত য'ত যি বস্ত আছে ভালকে বেছি তিয়া ডুমেণ্টছখিনি ৰাখিব লাগে। অ ডকুমেন্টছখিনি যিমান পাৰে চেফ তি কৰি ৰাখিব লাগে আৰু ভাল ভাল বোলো জেগাত নি পেলাই থব লাগে য'ত পানী নুঠে সেনেকুৱা ভাল কৰি চাব লাগে আৰু চাব মন চন গৈ ভালকে। সেইকাৰণে ঘৰৰ ঘৰ বনাওঁতে অলপ ভেটিটো ওখ চোখ বনাব লাগে তেতিয়া মানে অকমান তেওঁ বস্তু বাহানিখিনি ভিতৰত থলেও মানুহকেইটা হ'লেও ক'ৰবাত যাবগৈ পাৰি পতকতে।
হয় হয়। নাই মানে আমাৰ এতিয়া বাঁহৰেহে ঘৰ বাঁহৰেহে ঘৰ, হয় হয় হয়। তেতিয়া মানে আমাৰ বাঁহৰহে ঘৰ আমাৰ মানে ঘৰটো এতিয়া মানে পকী ঘৰ এতিয়ালে বৰ্তমান বনোৱা নাই এতিয়াতিয়া তাকে মানে এইবাৰ যদি বনোৱা যায় তেনেহ'লে বাহ পকী ঘৰ এতিয়া এতিয়া চাওক ঘৰ ভটি ওখ হ'লে নহব চাৰিও চাইডে আপোনা পানী হয় আপুনি যাব ক'ত আপুনি এনেও ওলাই যাব লাগিব গতিকে ঘৰটো আপোনাৰ ওখ হ'লেই নহ'ব আপোনাৰ আচল কথা অসমখন আপোনাৰ বানমুক্ত কৰিব লাগিব তাৰ তাৰ বাদে বেলেগ উপায় নাই আ।
ক্ত যে হ'ব যে এইটো আপোনাৰ আৰু চাগে কিমা বছৰ বছৰ লাগি যায় ঠিক নাই আও বুজিছে।
হয় হয়।
এইটোতো এতিয়ালৈকে মই দেখাই নাই এইবোৰ মানে কো কেতিয়ালৈ হয় আৰু তাকে আৰু।
হয় মোৰ এতিয়া যদি খেতি দৰা যদি আপোনাৰ যদি বানত যদি অনিষ্ট হয় তেনেহ'লে মোৰ কিমান কিমান মানে মই লোকচানৰ সন্মুখীন হ'ম। মোৰ আপোনাৰ বিশ্বাস কৰিব মোৰ আপোনাৰ প্ৰায় আপোনাৰ এয়াত দছৰ পৰা বাৰ লাখ টকাৰ আপোনাৰ মানে মোৰ লোকচান হয় মানে যদি বানপানীৰ সমস্যা স্যা আৰু মোৰ দৰে কিমান খেতিয়ক আছে অসমত প্ৰত্যয়েকজন খেতিয়কৰে আপোনাৰ পেটত গামোচা মাৰি থাকিবলগীয়া হয়। তেওঁলোকৰ কেনেকুৱা মানে, আপোনাৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি
উম, হয়, হয়, হয়, সেইটো হয় বাৰু।
হয়।
হয়।
আপোনালোকৰ ফালে পানী চ, পানী দুনি নহয় নেকি, তাত? আপোনাৰ ফালে? আপোনালোকৰ ফালে পানী-দুনি আপোনালোকৰ ফালে, আপোনালোকৰ ফালে বানপানী হয়নে বাৰু?
নাই, নাই আমাৰ পিনে, বানপানী নহয়, আমাৰ মানে অকম আমাৰ মানে ওখ এৰিয়া ন, আমাৰ এৰিয়াত টো, মানে ওখ ন, সেইকাৰণে মানে আমাৰ পিনে বানপানীতটো নহয়। সেইকাৰণে মানে আমাৰ সেইটো, সেইটো কাৰণে আমাৰ ভাল বাৰু। বাকী বিলাকৰ পৰা যিয়ে নহওঁক, কিন্তু আমাৰ মানে বান যে নহয় যে, সেইটোৰ পৰা মানে মাৰ মানে বহুত মানে ভাল আৰু, এতিয়ালৈকে বৰ্ত বৰ্তমানলৈ মইতো হোৱা দেখা নাই, পাছলৈ কি হয় নাজানো আৰু দেই।
হয়, হয়, হয়। হয়, হয় তাকেই তোন, এতিয়া কি কৰিম এতিয়া, কি কৰিম কি নকৰিম মানে, আপোনাৰ মানে দুধুল-মধুলত পৰি গৈছো বুজিছে নে?
কি কৈছে?
তাকে, কি কৰিম, কি নকৰিম আপোনাৰ মানে এ মানে কি কৰিম মানে, মানে ভাবিব পৰা নাই মানে, আপোনাৰ।
এই, হয় দিয়ক মানে, এইবোৰ মানে কি ক'ব আৰু। আকৌ বানপানী সেয়া নাইকিয়া হোৱাৰ পিছত, ঘৰ চৰবোৰ চাফা কৰা বা ভাঙি-চিঙিটো সেইবিলাক তহিলং হৈয়ে যায়।
হয়, হয়। আমাৰ নিচিনা ক'ত মানুহ আপোনাৰ বানপানী সমস্যাত ভুগি আছে, আৰু তেওঁলোকে কি কৰে আপোনাৰ যোনবোৰ আপোনাৰ নদী কাষৰীয়া অঞ্চলত আছে তেওঁলোকৰ কি হয় আপোনাৰ, ভেটি মাটি তোন চব নদীয়ে উটুৱাই লৈয়ে যায়। তেওঁলোকৰ অঘৰী জীৱন-যাপন তেওঁলোকৰ আকৌ আৰম্ভ হৈ যায়। তেওঁলোকৰ কাৰণেও মানে অকমান ভাবিব লাগে আচলতে, ৰজা ঘৰিয়াই। তেওঁলোকে এতিয়া কেনেকে আছে, কি কথা আপোনাৰ চাওঁক, এতিয়া যোনবোৰ নদী কাষৰীয়া অঞ্চল আছে, তাত যেতিয়া পানী হয়, তেতিয়া কি হয়, তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি ভাঙি-চাঙি আপোনাৰ নদীত আপোনাৰ যাহ যায়গে। তেতিয়া তেওঁলোকৰ অৱস্থাটো আৰু বেয়া হয়। হয়, আমাৰ বাৰু অলপ ভালেই।
হয়, হয়, হয় হয়, হয়, গ'ম পাইছো, গ'ম পাইছো, গম পাইছো।
হয়। তাকে মানে, হয়। এতিয়া তাকে, এতিয়া কি খোৱা বোৱা হ'ল, আমাৰ মই জলপান চাহ খালো।
হয়, হয়, হয়। হ'ব দিয়ক, দিয়কচোন হ'ব দিয়ক, মই পাছত কৰি আছো বাৰু।